অ শুনিছোঁ
বাকী ভালনে কি কৰি আছিলা
বাকী ভাল ভাল বন্ধু কি হল বহুত দিনৰ পৰা খবৰ খাতি নাই যে লৰাটো।
এ খবৰ খাতি মানে তোমাৰ ব্যস্ত অকমান গম পাইছা!
তাকে বতৰ পানী কিন্তু বৰটা, ভাল নহয় ভালকে থাকিবা গা বেয়া হলে বহুত দিনলৈ কিন্তু পৰি যাবা।
তাকে না হোৱা বাৰু গা বেয়া তোমাৰ এই পৰীক্ষা চৰিক্ষা চলি আছিলে যে এ মাহৰ শেষ গম বন্ধু আৰম্ভ হব এতিয়া।
তাকে এনেই প
পৰীক্ষা পাতি ঠিকে গৈছে বাৰু দেই পঢ়া শুনা চল আছিলে কাৰণে সেইকাৰণে কৰিব হোৱা নাই মোৰ মানে বেয়া হৈ আছে মানে কথাটো কি বেয়া লাগি আছে ফোন এটা কৰিবলৈ পোৱা নাই ন? খবৰ খাতি নল'লেও বেয়া লাগে
সেইটোৱে সেইটোৱে আৰু আজিকালি পৰিস্থিতি যি হৈছে মানুহৰ কেতিয়ানো কি হৈ যায় ধৰিবই নোৱাৰি গতিকে সেই চিনাকি মানুহ কতো চিনাকি মানুহ হেৰাই গ'ল।
তাকে তাকে হয় তেনেকুৱা মানে মানুহ বোৰ ব্যস্ত হৈ যায় ন এতিয়া বিনা মানে বিনা কাৰণে তাৰমানে এইটো আচলতে আমি স্বাৰ্থপৰ বুলি ক'ব নোৱাৰো হয় নাই মানুহবিলাক এতিয়া আজিকালি ইমান কৰ্ম ব্যস্ত। হৈ পৰিছে খবৰ ল'বলৈ সময় নাপাবও পাৰে, সেই ক্ষেত্ৰত আমি ডাইৰেক্ট স্বাৰ্থপৰ বুলি কৈ দিব নোৱাৰো।
সেইটোৱে, আজিকালি মানে মানুহবোৰৰ আমাৰ জীৱনবোৰ মানে ইমান ব্যস্ততাৰ মাজত সোমাই গৈছে, আমি বিনা কাৰণত মানে আ
অ' হয় হয়, সেইটোৱে সেইটোৱে কথা নহয় নহয় নহয় অ' সেইটো ইমান বেয়া পাবলৈ কথা নহয়।
তাকে আৰু আজিকালি মানুহবোৰ তেনেকুৱা ন, তোমাৰ এতিয়া ধৰা আগৰ দিনৰ মানুহহকে কি আছিলে যে মন গলেই মই আমুকৰ ঘৰৰ পৰা আহোঁগে তামুকৰ ঘৰৰ পৰা আহোঁগে। কিন্তু আজিকালি নোৱাৰি ন, কাৰণ গুৰজু ওলাই যোৱা মানে বহুত খৰচৰ কিবা-কিবি আহি যায়।
মেইন বস্তু ন, গম পোৱা নাই? আৰু কোনোবাই কাৰোবাক কোনোবাই কাৰোবাক ইমান সময় দিয়াটোৱে আজিকালি বহুত হেৰি কথা ন।
আচলতে ডাঙৰ এ আজি আজিকালি যদিও মানে টকা -ইচাৰ কথা আহি পৰিলে। কিন্তু, টকা-পইচাই চব ডাঙৰ নহয়। কাৰণ তুমি এতিয়া তোমাৰ আত্মীয় জনক যদি টাইম দিব নোৱাৰা সময় দিব নোৱাৰা। কথা বতৰা বুজিব মেলিব নোৱাৰা, তেতিয়া কিন্তু তোমাৰ অজস্ৰ টকা থাকিও আজিকালি মানুহে সুখ লাভ কৰিব নোৱাৰে।
মই মানে ফোন কৰিছিলোঁ তোমাক সেই আমাৰ এই চামাৰ কেম্প হ'ব যে।
অহ'।
তাতে মানে অকমান বিষয় এটা আলোচনা কৰিব লাগে, নহয় তাতে মানে বিষয়টো দিছে।
অহ' অহ'।
অকমান কিবা-কিবি মানে বুজাবগে লাগে, মানে আমি আলোচনা কৰিব লাগে তাতে মই ভাবিছোঁ তাতে আলোচনা কৰাৰ আগত তোমাৰ লগত অকমান আলোচনা কৰো বুলি।
তাকে তাকে, আমাৰ আমাৰো তোমালোকৰ মই কথাটো গম পাইছো। আমাৰো আগতে যেতিয়া আমি গ্ৰীষ্মকালীন বন্ধ দিছিলে তেতিয়াও মানে আমাৰ সেই একে অৱস্থা, কিবা-কিবি বিষয়ৰ ওপৰত দিয়ে, মানে আমি শান্তিৰে থাকিবলৈ নাপাওঁ।
বিভিন্ন ধৰণৰ ক্লাছ কৰা, কিবা কিবি কৰা কৰি থাকিব লাগে।
হয় হয় হয় নিশ্চিত ভাৱে, গতিকে, এই মই মানে তোমাৰ এই বিষয়টো মানে এনে কোৱা ধৰণৰ এই ইণ্টাৰনেটৰ কথা মানে অকমান
অ' ইণ্টাৰনেটৰ বিষয়ে ন?
এহ ইণ্টাৰনেটৰ মানে আৰু মানে আচলতে এই বি ষয় বিলাক এনেকুৱা ধৰণৰ মানে, আলোচনা কৰিব মানে বি বহুত ভাল মানে বিষয় বিলাক আচলতে ইমান সাম সা মানে সময় প্ৰাসংগিক নহয় জানো বিষয় বিলাক?
হয় হয় মানে আমা বাস্তৱমুখী যিবোৰ কথা সেইবোৰ মানে আলোচনা কৰি ভালো লাগে। ন' আৰু আটাইতকে ডাঙৰ কথাটো কি তুমি যেতিয়া আন এজনৰ লগত যেতিয়া ক থা বতৰা পাতিবা বা বিষয়টোৰ বিষয়ে আলোচনা কৰিবা তেতিয়াহে মানে তোমাৰ নতুন নতুন তথ্য খিনি আমি পাওঁ ন'।
হয় হয়, নিশ্চিত ৰূপে নিশ্চিত ৰূপে আৰু আচলতে জ্ঞা পাম হয় হয়। পাৰ পাৰ পাৰ এতিয়া আমি ধৰা বিষয়টোৰ বিষয়ে অঁ আমি বিষয়টোৰ ফালে অকমান যদি সোমাই যাওঁ প্ৰথম কথা, বৰ্তমান সময়ৰ প্ৰথম গোট টেই জগত খনৰ মূল মেৰুদণ্ড বুলি কওঁ মই মেৰুদণ্ড বুলি ক'ব পাৰো হয় নে? মেৰুদণ্ড হৈছে ই ইণ্টাৰনেট প্ৰথম কথা ইণ্টাৰনেটৰ কমেও ছেকেণ্ডৰ কাৰণে ইণ্টাৰনেটৰ বন্ধ হ'লে গোটেই বিশ্বখন থমকি ৰয় আজিকালি।
একদম সত্য কথা এটো।
আজিকালি যদি কিবা এটা কিবা কিবা এটা সময়ৰ কাৰণে চাৰ্ভাৰ যদি ডাউন হয় কিবা কাৰণত যদ দি মেটাই যদি, কম্পানি বন্ধ মানে দুই তিনি মিনিটৰ কাৰণে যদি চাৰ্ভাৰ বন্ধ হৈ যায় এলগৰিথম যদি বন্ধ হৈ যায়, কিমান খিনি হাহাকাৰ লাগে, হয় নে নহয়? বাকী খিনিক বাকী বাকী বাকীখিনি কথাটো বাদেই দিলো।
অ এইখিনিতে মই তোমাৰ কথাটো কব বিছাৰো শুনিবা দেই এই মাজতে আমাৰ ওচৰত মানে মানে এঠাইত পৰীক্ষা আছিলে পৰীক্ষাতটো আছিলে তোমাৰ হেৰিয়াৰ এইটো কি বুলি কয় জিলা ভিত্তিতে আছিলে এই তোমাৰ চৰকাৰী পৰীক্ষা এডিআৰই আছিলে চাগে মোৰ ভালদৰে মনত পৰা নাই। এতিয়া কি কৈছিলে মানে সেই কাষে বাৰে যিখিনি অঞ্চল আছিলে অঞ্চল খিনি গোটেই নেট কাটি দিছিলে ইণ্টাৰনেট পুৰা কাটি দিছিলে। আমাৰ মানে আমিও তেতিয়া সেই কন সময়ত আমাৰো ইন্টাৰনেট বোৰ কাটি দিছিলে মানে তেতিয়া এনেকুৱা কিছুমান সমস্য হৈ গৈছিল ন যে ইঘৰৰ পৰা সিঘৰলৈ ফোন কৰিলে মানে ভালকে ফোনটো নাযায়। এনেকে সম্পূৰ্ণকে নহয় কিন্তু আমি ফোনবোৰ যদি কৰো নহয় ফোন নাযায়। কিন্তু ইণ্টাৰনেট মানে সম পূৰ্ণৰূপে কাটিছিলে তেতিয়া আমি দেখিছিলো মানুহ বিলাকে মানে একদম চট ফটাই ফুৰা নিচিনা লাগিছে মানে জীৱন বা শৰীৰৰ এনেকুৱা এটা অংগ তোমাৰ কোনোবাই যেন লৈ গৈছে বা কোনোবাই নাই কিয় হৈ গ'ল বা হেৰাই থাকিলে একদম।
অ'। তুমি তুমি কথাটো অ' হ কথাটো কৈছা কিন্তু সেইটোৱে আচলতে মেইন কথাটো। গম পাইছা নাই এতিয়া মানে মোৰ কথাটো কি হ'ল কালি মই কি হৈ গ'ল তোমাৰ এই অ অকণমান লগৰ এটাৰ ফালে ঘৰৰ ফালে ফুৰিবলৈ গ'লো, তাৰমানে মাক ঢুকাইছিলে সকাম আছিলে মানে। আৰু সিহঁতৰ জেগাটো মানে অকমান পিছ পৰা মানে পিছপৰা নহয় মানে অকণমান টাউনৰ পৰা সোমাব লাগে পাহাৰীয়া জেগা মানে তোমাৰ অকণমান আৰু তাতে তাতে তোমাৰ ইণ্টাৰনেটৰ ব্যৱস্থাটো খুব কম মানে। সেইকাৰণে তোমাৰ ধৰা মই অনলাইনত অকণমান কামখিনি কৰিব পৰা নাছিলোঁ। এতিয়া কি হল মানে মোৰ লগৰ ইহঁতি যোন কেইটা আছে সিহঁতি মানে খুব মানে গেম খেলে গম পাইছা
অ' আতচ্ছা অ' অ'।
খেলে ইনষ্টাগ্ৰামৰ শ্বৰ্ট ভিডিঅ' অলপ বেছি চাই মানে মই ইমান কে অনলাইনৰ কাম খিনি কৰি থাকো কাৰণে ইমান খিনি নাচাও মই ইমান খিনি চাবলৈ সময় নহয় মানে। এতিয়া কি হ'ল সিহঁতৰ কথাটো, মোৰ বাৰু তোমাৰ অনলাইন মোৰ বাৰু নেটৱৰ্ক নাপালোঁ কথা নাই ইমানখিনি মই মানুহৰ ডাঙৰ মানুহৰ লগতো পাতি তেওঁলোকৰ লগত চা চিনাকি হও কথা বতৰা পাতো। সিহঁতি মানে অলপ কথা বতৰা টাইপৰো নহয়, সিহঁত ত মনে তোমাৰ চাতি ফুটি তুমি যোনটো কলা চাতি ফুটি মানে, গম পইছা? চাতি ফুটি মানে সিহতে ভাৱি কি ক'ৰো কি নক'ৰো মানে মোবাইলত আনকি অফলাইন গে অফলাইন গেমছ গেম একেটা গেমেকে অফলাইন গেম খেলি আছে এইটোকে কৰি আছে এইটোকে কৰি আছে গম পইছা নে? এতিয়া মানে সেই কথাটো কৈছো মানে এতিয়া আমাৰ যুৱ প্ৰজন্মৰ মানে মই কথাটো অকমান যুৱ প্ৰজন্মৰ ফালে আহি গ'ল মানে, কাৰণ কেলে এই বস্তুটো গোটেই সেইটো পাই আহিছে। কাৰণ তেওঁলোকে আজিকালি জন্ম হোওঁতে ইণ্টাৰনেটৰ লগত একেবাৰে আৰু হেৰি তেওঁলোক পৰিপূৰক ভাৱে ডাঙৰ হৈ আহিছে, হয় নে নহয়? জন্মৰ পৰা পাই আহিছে, আমি জন্ম হৈ আমি, আমি ধৰা আমাৰ প্ৰজন্মৰ, আমি জন্ম হোৱাৰ পিছত আ-আমিতো বহুত বছৰ মোবাইল তেনেকে পোৱাই নাছিলো। কিপেড মোবাইল সেইটো সময়ত ইমান ধৰণৰ মোবাইলবোৰৰ প্ৰতি আসক্তিও নাই, কেৱল ব্যৱহাৰ কৰা হৈছিলে কাৰ কাৰোবাৰ লগত যোগাযোগৰ কাৰণে, হয় নে নহয়? আচলতে মোবাইলতো সেই কাৰণেতো ব্যৱহাৰ হৈছিলে, যে যোগাযোগ যোগৰ কাৰণে মূল ব্যৱস্থা আছিলে। ত' আজিকালি গোটেই মোবাইলত সকলোখিনি সামৰি লোৱা নাই জানো, তোমাৰ?
হয়। মই এইখিনিতে কিছুমান কথা ক'ব বিচাৰো তুমি যিখিনি কথা ক'লা! এতিয়া চা, মনোৰঞ্জনৰ বিষ সেইটোৱে মানে। তু তুমি যে ক'লো যে এতিয়া গেম বা কিবা এটা ইণ্টাৰনেটৰ কিবা এটা বস্তু নোহোৱাকে আমি একো একো কাম কৰিব নোৱাৰোঁ, বা তোমাৰ লগৰকেইটাই চাতি-ফুটি কৰি পেলাই থকাৰ নিচিনাকৈ আছিলে এই ক্ষেত্ৰত তুমি ক'বলৈ গ'লে আমাৰ মনোৰঞ্জনৰ বিষয় হিচাপে আমাৰ এই ইটন্টটো কিন্তু আম জীৱনৰ বহুত এটা গুৰুত্বপূৰ্ণ ঘট ভূমিকা গ্ৰহণ কৰি কাৰিছে। কাৰণ তুমি চাবা ইন্টাৰনেটৰ ফলতে আমি বি বিভিন্ন ধৰণৰ এপ্লিকেশ্যন পাইছোঁ যেনে তুমি ফেচবুক ক'ব পৰা হোৱাটছএপ আকৌ তোমাৰ টুইটাৰ ইউটিউব এনেকোৱা ধৰণৰ কিছুমান আমি এপ্লিকেশ্যন পাইছো যিবোৰৰ জৰিয়তে আমি বিভিন্ন ধৰণ ভিডিঅ' হওঁক ফিল্ম হওঁক তেনেকুৱা চৰ্ট ভিডিঅ' হওঁক তেনেকুৱা কিছুমান আমি উপভোগ কৰি পেলাই আমি নিজকে ব্যস্ত ৰাখিব পাৰিছো। এতিয়া আগৰ দিনৰ কথা যদি তুমি ক'বলৈ যাওঁ, আগৰ দিনত কি হৈছিলে যেতিয়া আমি মানুহবোৰে ক'ৰবাত নাটক কৰিছিলে বা কৰ'বাত থিয়-থিয়েটাৰ কৰিছিলে সেই থিয়েটাৰলৈ গৈ পেলাই কিন্তু আমি বহুত দূৰ অতিক্ৰম কৰি পেলাই সেই থিয়েটাৰ চাইছিলো নাটক চাইছিলোশকিন্তু আজিকালি মানে বৰ্তমানৰ সময়ত ইণ্টাৰনেটে এনেকুৱা এটা সুবিধা কৰি দিছে যে, আমি যিখিনি তোমাৰ নাট ক বা আ যিখিনি আমাৰ অভিনয় কৰা, আগতে যিখিনি কৰিছিলে, সেইখিনি আমি নিজ স্বাক্ষুৰে চোৱা পৰিৱৰ্তে সেইখিনি কোনোবা এজন ব্যক্ ব্যক্তি বা কোনোবা এটা সংগঠনে সেইখিনিয়ে বাণীবদ্ধ কৰে। বানীবদ্ধ কৰি পেলাই ইণ্টাৰনেটত দি দিয়ে, আৰু ইটনিটি-ইণ্টাৰনেট এনে কুৱা এটা বস্তু যিটো বস্তু মানে, মানে তাত দিয়া যিকোনো বস্তু কেতিয়াও পৃথিৱীৰ পৰা কোনেও মানে আঁতৰাই দিব নোৱাৰে, সেইটো চিৰকালৰ বাবে, চিৰ কাল জয়ী হৈ গুচি যায়। এতিয়া, সেই কথাখিনি সেই-সেই কথাটোকে মই ক'বলৈ বিচাৰিছো আমি ইন্টাৰনেটৰ জৰিয়তে, মানে যিকোনো বস্তু আমি বহু দিনৰ কাৰণে খাঁচি ৰাখিব পাৰো। মোৰ এতিয়া মনলৈ এটা কথা আহিছে আমি ভূপেন হাজৰিকা, আহ লক্ষ্মীনাথ বেজবৰুৱা, ৰসৰাজ বেজবৰুৱা ইমান আমাৰ অসমীয়া সংস্কৃতিৰ কালজয়ী যিবোৰ আমাক গীত দিছে, কবিতা দিছে সেইসকলক কেতিয়াও আমি দেখি পোৱা নাই, হয় নে? বা তেখেতসকলৰ আমি গীতসমূহ নিজ নিজ কাণে আমি কেতিয়াও শুনা নাই। কিন্তু ইন্টাৰনেটৰ বলতে কোনোৱে এজন ব্যয়ক্তিয়ে সেই সময়তে সেই তেখেতলোকৰ ফটোসমূহ বা গীতসমূহ বাণীবদ্ধ কৰিবলৈ তেখেতলোক কে ইণ্টাৰনেটৰ জৰিয়তে প্ৰচাৰ কৰিছিলে, যিখিনি আজিও কিন্তু আমাৰ মাজত প্ৰচলিত হৈ আছে। এতিয়া ত ডাঙৰ কথা। আৰু হয়, হয়, এতিয়া আমাৰ আজিকালি মানুহৰ মাজত সময় নাই, যে আমি অ কোনোবা এঠাইলৈ গৈ পেলাই তাত আমি কিবা এখন ফিলিম এখন চাওঁ বা কিবা কৰোঁ, সেইখিনি গোটেইখিনি সমস্য স্যা খিনি আমাৰ ফোনটোৰ জৰিয়তে, ফোনত যেতিয়া মানুহৰ ইন্টাৰনেট সংলগ্ন হয় লেপটপ আও নেটৱৰ্ক ইন্টাৰনেটৰ কাৰনে তোমাৰ লেপটপ, টেবলেট, এ কম্পিউটাৰ, এনেকুৱা ধৰণৰ কিছুমান বৈদ্যুতিক মা মাধ্যম বা বৈদ্যুতিক যন্ত্ৰ মানে জন্ম হল যিবোৰ যন্ত্ৰত আমি সেই তেনেকুৱা ধৰণৰ কিছুমান উপভোগ্য কাম কৰিব পাৰোঁ, তুমি যিটো ক'লা গেম খেলা কথাটো, যিবোৰ মানুহৰ মানে বাহিৰত খেলিবলৈ যাব নোৱাৰে, কোনো অসুবিধাৰ বাবে বা ওচৰে পাজৰে ডাঙৰ ফিল্ড নাথাকে, বা লগ গো নাথাকে, তেখেতলোকে কিন্তু অনলাইন প্লেটফৰ্মত অনলাইনৰ মাধ্যমেদি তেওঁলোক কে নিজৰ বন্ধুত্ব গঢ়ি পেলাই সেই অনলাইনৰ গেম খেলিব পাৰি। আজিকালি সেইটো কিন্তু ডাঙৰ সুবিধা হৈ গৈ ছে নহয় জানো?
হয়, হয়, হয়, নিশ্চিত ভাবে। এ তুমি জোনখিনি সুবিধাৰ কথা ক'লা এতিয়া মই, এতিয়া মই এটা কথা বিশ্বাস কৰো দেই তুমি এতিয়া জোনখিনি কথা কলা, তাৰ ভিতৰত মই এটা কথা বিশ্বাস কৰোঁ আ, মানে কি হৈছে, আমি আমাৰ সুবিধাৰ কাৰণে বা আমি জোনটো বস্তু আচলতে প্ৰয়োজন হয় সেইটো কামত আমি ব্যৱহাৰ কৰাটোহে মই বেছিকে উচিত বুলি ভাবো, গম পাইছা? কিন্তু, মানে সময়টো এনেকুৱা হৈ গৈছে আমাৰ ব্যৱহাৰটো অত্যাধিক হৈ গৈছে। ব্যৱহাৰ বে ব্যৱহাৰ অত্যাধিক হোৱাৰ লগে লগে তাৰ কিহৰ ক্ষেত্ৰত ফলাফলৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন দেখা যায় নে নাযায়। চাবা এতিয়া কি হয় এ হ তুমি যোনখিনি ক'লা একদম সত্য কথা ইণ্টাৰনেটৰ অবিহনে ইমানখিনি সম্ভৱো নহয় আচলতে আৰু ইমানখিনি স সঞ্চয় বা ইমানখিনি আমি আজি দেখা শুনাৰ ক্ষেত্ৰত যথেষ্ট ব্যৰ্থ হ'লোহেঁন।
হয় হয়।
তো আজি আমি সেই সুবিধা বেছিকে উপভোগ কৰিবলৈ গৈ আচলতে আমি সুবিধাবাদী হৈ পৰিছোঁ নেকি তাত কিন্তু প্ৰশ্ন এটা কৰাৰ প্ৰয়োজন আছে।
এইটো হয় আজিকালি আমি সুবিধাবাদি হৈছো, কাৰণ শৈক্ষিক তুমি তুমি এতিয়া তুমি এজন ছাত্ৰ হিচাপে মই এজন ছাত্ৰ হিচাপে শৈক্ষিক দিশত আমি ইণ্টাৰনেটটো কেনেধৰণৰ ব্যৱহাৰ কৰিছো, এতিয়া মই তোমাৰ কথা এটা কওঁ শুনিবা। মোৰ বিদ্যালয় ইণ্টাৰ মোৰ ইউনিভাৰ্চিট ইণ্টাৰ্শিপ দিছে ইণ্টাৰ্শিপৰ মানে আ যি আমি প্ৰত্যেক দিনে কি কি কাম কৰি যাবলগীয়া আছে মানে সেইখিনি আমি সদায় লিখি যাব লাগে। কিন্তু, আমাৰ কিছুমান আমাৰ লগৰে কিছুমান লগৰে কি কৈছে যে, সিহঁতে সেই বাক্য মানে সেই গোটেই পেৰিগ্ৰাফটো নিজে লিখিব পৰা কিছুমান শৰ্ট শৰ্ট পইট কৰি পাই এ আই দিছে ছেট জি পি ডি জেমি নাই এনেকুৱা ধৰণৰ কিছুমান এ আই তলত দি দিছে দি দিয়াৰ ফলত সিহঁতে বহলাই পেলাই লিখি দিছে। গতিকে আমি ছাত্ৰ-ছাত্ৰী সক। সকলৰ মানে এই জ্ঞানৰ পৰিসৰটো সিহঁতে কেৱল মোবাইলটো লৈ ঘূৰি ফুৰে যে আমি মোবাইলটো লৈ পেলাই ঘূৰি ফুৰিছোঁ আজিকালি মানে জ্ঞানৰ পৰিসৰটো এই ইন্টাৰনেটে কিন্তু খুব কমাই দিছে যে। বহুত মানুহক বঢ়াই দিছে বহুতে নতুন নতুন কথা জানিব বিচ বিচাৰিছে বা পৃথিৱীৰ বিভিন্ন চুক কোণৰ কথা কিন্তু তেওঁলোকে জানিব বিচাৰে কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী কি কৰে তুমি বুজিছা যে সিহঁতে এনেকুৱা ভাবি লয় যে এইটো বস্তু মই নপঢ়িলেও হ'ব মোৰ মোৰ হাতত চাটজিপিটি আছে জমিনি আছে সিহঁতক সুধি লম সুধি লৈ পাই মই
নিশ্চিত ৰপে নিশ্চিত ৰূপে এতিয়া এতিয়া এটা কথাটো কি। এতিয়া তোমাৰ ধৰা পৰীক্ষা নহওক ক্লাছ তিনিবাৰ তুমি এটা বস্তু বুজালা বুজোৱাৰ পিছত। বস্তুতটো অকণমান নিজৰ অধ্যয়নে বা বস্তুটো অকণমান নিজৰ অ আত্মবুদ্ধিয় বস্তু। অকমান বিশ্লেষণ কৰি অকণমান নিজৰ প্ৰকাৰে যদি উত্তৰটো লিখিবলৈ দিয়া। হেল্ল' সেই ক্ষেত্ৰত প্ৰথম কথা সেই ক্ষেত্ৰত প্ৰথম কথা। বৌদ্ধিক দিশটো প্ৰতিফলিত হ'ব হ'বই আনকি অধ্যয়নৰ ক্ষেত্ৰতো ৰাপটো বহিব। কিন্তু যে যেতিয়া প্ৰশ্নটো অকণমান। টান দেখা যাব তেতিয়া চেট জিপিটিৰ ফালে বা ক্লডৰ ফালে ঠেলি দিয়া হব। কথাটো গম পাইছানে নতুনকৈ ব তাৰ তাৰ সময় সাময়িক নতুনকৈ কিতাপ এখন পঢ়ি তাৰ পৰা বস্তুটো বুজিবৰ কাৰণে নাচাব। লগে লগে য যোনটো তেখেতৰ কষ্টটো কৰিব লাগিছিল। মানসিক কষ্টটো বা নিজৰ হেৰিটো লগাব বুদ্ধিমতাটো প্ৰয়োগ কৰিব লাগিছে তাৰ বিপৰীতে কৃত্ৰিম বুদ্ধিত। প্ৰয়োগ কৰি দিয়াৰ লগে লগে কিন্তু কি হ'ব যোনখন তৰোৱাল ব্যৱহাৰ কৰিব লাগিছিলে যুদ্ধৰ কাৰণে সেইখন তৰাল পেলাই থৈ দিয়াৰ লগে লগে মামৰে ধৰি যাব।
একদম একদম সত্য কথা কৈছা তুমি এইটো আদত। আমাৰ বৰ্তমান শিক্ষাৰ্থী জীৱনৰ আটাইতকৈ ডাঙৰ কথা হৈছে এইটোৱে যে সিহঁত কিবা এতিয়া মই দেখিছো মই নিজে পঢ়োৱা যিখন বিদ্যালয় তাত ছাত্ৰ ছাত্ৰীসকলক দেখিছো তেখেতলোকে যায় আমি তেখেতলোকক ধুনাীয়াকে পঢ়োআও যদি সিহঁত এটাই উদ্দেশ্য থাকে যে আপোনালোকে প্ৰশ্ন দিয়ক আমি ঘৰত কৰি আনিম কিন্তু সেই প্ৰশ্ন খিনি সিহঁতে ঘৰলৈ নিয়াই নি পেলাই মাক বা বায়েক দিয়েে বায়ে সেই এ আই মাধ্যমে বা বিভিন্ন গুগল হওক তেনেকুৱা ধৰণৰ কিছুমান এ বস্তু ব ব্যৱহাৰ সেই কেশন বু উত্তৰবোৰ দি লিখি পেলাই আনে কিন্তু সিহঁতক যেতিয়া মই তাত ক্লাছৰৰুমত প্ৰশ্ন খিনি কৰো সিহঁতে কিন্তু নাজানে ইয়াৰ আচল কাৰণটো হৈছে সিহঁতে নিজৰ মগজু লগোৱাই নাই হয় নাই তুমি কি কবা এইটো কথাত